ক'ত আছে?
ঘৰতে আছিলো ৰোৱা, তুমি?
অঁ' মইয়ো ঘৰতে আছিলোঁ ৰ'বা কি কৰিছিলা?
এনেই আছো ৰবা বহি পেলাই। তুমি কি কৰিছা?
উম, মইয়ো এ এনেই কিনো কৰিম আৰু চাহ পানী খাই আৰু বিচনাতে বাগৰি আছো এতি এইটো গৰমৰ বন্ধ দিছে ৰ'বা আমাৰ।
অ', অ' আমাৰো আজিৰ পৰা দিছে ৰ'বা।
অ' এতিয়া মানে ফুৰাহে কথা আৰু।
তাকেটো ক'ত বা নিয় নিয়ে ঘৰৰ পৰা বা ক'ত বা এনেকে যাওঁ চাওঁ আৰু তুমি ক'ৰবাত যা তোমালোকৰতো এক তাৰিখৰ পৰাই দিছে চাগে ন তুমি কবাত গ'লা নে নাই?
হয় ক'বলে বহুতেই গ'লো মানে কি ক'বা আৰু মানে বন্ধ বুলি ক'লে মামাহঁতৰ ঘৰ, বা বিভিন্ন মানে ফুৰ্তি বুলি ক'ব পাৰি দিয়াচোন যেনেকে এতিয়া মই চিনেমা চাব গলো তাত উ আ ভাল জেগাত ফুৰিবলে গলো তাৰ পিছত এতিয়া যাম আৰু মামাহঁতৰ ঘৰত আৰু। কেইদিনমান পিছত।
অ' ভালেচোন গৈ আছ মানে এনেকা ফুৰিব আৰ-
উম হয়, হয় বাকী তুমি ক'বাত যাবা নে নোযোৱা এতিয়া?
মইয়ো চাওঁ ৰবা ক'ত যাওঁ মামাহঁতৰ ঘৰত যাম বুলি ভাবিছো আৰু এনেই লগৰ বিলাক কৰ লগত কৰবাত যাম চাগে ফুৰিব।
অ ফুৰাটো ভাল কথা কিন্তু দেই মানে উ ফুৰিলে বহুখিনি মানেটো মানে এই খুব বেলেগ বেলেগ মানুহক লগ পোৱা যায় আৰু এই বহু নজনা কথাও জনা দিয়াহে জনাত যাই দিয়াচোন।
অ ঠিকে কৈছা তুমি এ উম
পিছে উম ফুৰোতে আমি যিহেতু আমি মানে বহুত বেলেগ বেলেগ মানুহ লগ পাম সেই বেলেগ বেলেগ মানুহৰ লগত কথা পাতিবৰ বাবে আমাক মানে অলপ আত্মবিশ্বাসো লাগিব দিয়াচোন মানে দুজনমান এনেকুৱা থাকে ন কি কথা পাতিব লাজ কৰে হয় নে নহয়।
অ তুমি ঠিকেই কৈছা কিন্তু ভালে কলাচোন পিছে আজি আত্ম বিশ্বাসৰ কথা ওলালা যিহে ত এনে অকমমান আত্মবিশ্বাসৰ ওপৰতে কথা পাতো দিয়া।
অ অ পাৰি কিন্তু মানে সেইটোৱে ক'ব ওলাইছিলোঁ যে তুমি আত্মবিশ্বাসৰ মানে উম যে মই যে ক'লো যে কিছুমান মানুহে মানে আত্মবিশ্বাসৰ অ ফলত মানে একোৱে কৰিব নোৱাৰে সেই সেই বিষয়ে তুমি কি কবা?
আচলতে সেনেকুৱা হ'ব নালাগে কেতিয়াবা এইবিলাকৰ কাৰণে আমি লাজতো পৰিব লগা হয় দিয়াচোন যে বহুত কথা এনেকুৱা থাকে কিছুমান কথাত আমি লাজত পৰি যাব লাগে এনেকুৱা হ'লে। কিন্তু মোৰ মতে আমাৰ প্ৰত্যেকৰে নিজৰ মানে আত্মবিশ্বাসটো থাক থাকিব লাগে তুমি কি ভাবা?
উম হয়, হয় আত্মবিশ্বাসটো খুব জৰুৰী আমাৰ। জীৱনত তেতিয়াহে আমি মানে উম আগুৱাই যাব পাৰিম আৰু। এনেকুৱা হৈছে যে হুম আত্মবিশ্বাস নথকা মানুহ এ মানে কেতিয়াও জীৱনত উমম মানে উম মানে ভাল সফলতা লাভ নকৰে বুলি ভাবো কাৰণ সকলো কামতে বা জীৱনৰ প্ৰতিটো খোজতেই আত্মবিশ্বাসৰ প্ৰয়োজন আছে বুলি মই ভাবো দিয়াচোন।
হয় তুমি একেবাৰে ঠিক কথাই কৈছা কাৰণ অ জীৱনত আ বাঢ়িবলৈ হলে বা সফলতা অৰ্জন কৰিবলে হলে আমাৰ আত্মবিশ্বাস থাকিব লাগিব। কাৰণ চাবাচোন কেতিয়াবা এনেকুৱা হয় যে দুজন একে গুণ থকা মানুহ কিন্তু এজনৰ আত্মবিশ্বাস আছে এজনৰ নাই ত যোনজনৰ আত্মবিশ্বাস থাকে তেওঁৱে সদায় মানে বেছি সফলতা লাভ কৰিব জীৱনত।
হয় হয় একেবাৰে ঠিক কথা কৈছা আৰু এনেকে ক'বলৈ গ'লে মোৰ ক্ষেত্ৰটো হৈছিলে দিয়াচোন মানে একবাৰ মানে কি হৈছিলে আমাৰ স্কুলত অহ উম মানে কিবা এখন সভা পাতিছিলে সেই সভাত মানে মোৰ অলপমান এনেকে অলপমান মানে হোম উম বক্তব্য দিবলৈ দিছিলে মানে অলপ ভাষণ দিবলৈ দিছিলে। এ ঠিক ভাষণ নাছিলে কিবা প্ৰতিযোগিতা মনলে আছিলে মানে ইমানো ভালকে মনত নাই কিন্তু সেনেকে মানে মই যেতিয়া উম মানে ষ্টেজৰ ওপৰত মানে মঞ্চত যেতিয়া মই উঠি গৈছিলো সেই মঞ্চত উঠোতে উম মঞ্চত উঠিলো ঠিকেই কিন্তু মঞ্চত উঠাৰ পিছত মোৰ এনেকুৱা হৈছিল মানে ইমানখিনি মানুহ একেলগে দেখাৰ পিছত মানে মোৰ বহুত কিবা ভয়ে লাগিল নে কিবা ফিল মই মানে ঘামি জামি তাতে মানে এই মঞ্চৰ পৰা নামি আহিলো নামি অহাৰ পিছত মানে শিক্ষকজনে মোক দেখিলে দিয়াচোন শিক্ষকজনে তাৰপিছত ক'লে যে অ কি হৈছে তই এনেকে ওলাই আহিলি তোৰ কথা খিনিও শেষ নকৰিলি মানে কথাখিনি নকলি অ উম মই ক'লো আৰু এনেকে তেনেকে মই ইমানখিনি মানুহ দেখি পেলাই মোৰ মুখৰ পৰা মাতেই নোলাল অ সেনেকে তাৰ পাছত শিক্ষকজনে ক'লে যে ছা তই জানয়েই এইটো বস্তুটো কি হয় কেনেকুৱা হয় তাৰ পিছতো তই যদি এনেকে যদি ভয় কৰি থাকো তেনেহ'লে তই জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰিবি সেইবাবে মই শিক্ষকজনে কোৱাৰ পিছত মই একবাৰ গ'লো শোচ অহাৰ পিছত সেই কথাখিনি ক'লো আৰু তাৰপিছত এই সেই তেতিয়াৰ পৰা আত্মবিশ্বাসটো আৰু মোৰ আহি গ'ল আৰু
হয় তুমি ঠিকে কৈছা মোৰো এবাৰ এনেকুৱা হৈছিল কব গলে ডান্সৰ ক্ষেত্ৰত মানে মই তেতিয়া ফাৰ্ষ্ট ফাৰ্ষ্ট এনেকুৱা মানে মন মঞ্চত এনেকুৱা বিহু চিহু যে হৈ থাকে তাত ডান্স কৰিব যাওঁতে আৰু যেতিয়া বহুত সৰু আছিলে দিয়াচোন তেতিয়া কাৰণ তেতিয়া মানে বহুত মানে সৰুতে এইবিলাক চখো থাকে ন যে নাচিব যাম কিবা কৰিম কিন্তু যেতিয়া মানে ষ্টেজত উঠিছিলো মোৰ একদম মানে ভয় লাগি গৈছিল তেতিয়া মই অকমান টাইম তিনি চাৰি মিনিট মানতো মই ষ্টেজৰ মাজতে ৰৈয়ে আছিলো কিন্তু তাৰেপিছত যেতি এতিয়া অ মানে অ নামি আহিলো তাৰপিছত মানে আমাৰ ইয়াত ইয়াতে আছিল ওচৰতে আমাৰ বিহুখন আছিল ত গোটেইবিলাক কমিটিৰ দাদা বা বাসকল গোটতে আমাৰ চিনাকি আছিল ত তেতিয়া মোক কৈছিল যে এনেকুৱা কিয় হ'ল তোৰ কি হ'ল তেতিয়া মই মানে কৈছিলো যে নাজানো মোৰ ভয় লাগিল, তেতিয়া মানে সৰুতে ভালকে কথাবিলাক ক'বও নোৱাৰিছিলোঁ, লাজ লাগিছিল ন'। তেতিয়া মানে কৈছিল আৰু যে কি হ'ল আ আপ তেওঁ মোক কৈছিল, বুজাই দিছিল যে তেওঁলোক এ মই যেতিয়া কৈছিলো- মোৰ লাজ লাগিছিল বা ভয় লাগিছিল তীয়া কৈছিল যে এনে এতিয়া এনেকুৱা, ইমান সৰুতে এনেকুৱাই কৰি থাকো যে পিছত ডাঙৰ হ'লে তই যদি মানে ভালকে নাচিব খোজ' বা কিবা কৰিব খোজ' তই যদি এনেকুৱা মানুহৰ আগত ভয় কৰি থাকা বা লাজ কৰি থাকা তেন্তে তোৰ জীৱনত একো কৰিব নোৱাৰিবি ন'। ত', তেতিয়াৰ পৰা মই এইখিনিতো বুজি পাই ছিনো যে, মানে? যদি আত্মবিশ্বাসটো থাকে নিজৰ ওপৰত তে আমি মানে বহুত আগুৱাই যাব পাৰিম কিন্তু যদি আমাৰ নিজৰ ওপৰত বিশ্বাসে নাথাকে, আমি আহ বেলেগক কিনো বিশ্বাস ৰিন যোন মানুহে নিজক বিশ্বাস কৰিব নোৱাৰে, সিটো আনকো নোৱাৰিব ন'।
হয়, হয়। ঠিক কথা কৈছা। আৰু মানে আত্মবিশ্বাসৰ ফলত যদি তোমাৰ যদি আত্মবিশ্বাস কমো থাকে তেতিয়াহ'লে তোমাৰ অন্য মানুহজনে তোমাক উম আৰু মানে বিপদলৈ মানে ধৰা কিবা তুমি ভুল বা ভুল তে উম সেই মানে তোমাৰ কিবা এটা মানে ভুলতে কিবা হৈ গ'ল কিনো এজন মানুহজনৰ আত্মবিশ্বাস ধৰা বহুত অধিক তোমাৰ আত্মবিশ্বাসটো কমেই। কিন্তু সেই তেতিয়া মানে সেই মানুহজনে কথাতে তোমাক আৰু উম, মানে আৰু ভয় খুৱাবলৈ চেষ্টা কৰিব। সেই তেতিয়া তুমি ই, তাৰে মানে প্ৰত্যুত্তৰ দিব লাগিব দিয়াচোন।
হয়, তুমি ঠিকেই কৈছা। উম যদি তুঙঘৰ এ যোৱা মানে, মোৰো আত্মবিশ্বাস যিহেতু কমে আছিল আগতে, এতিয়া মই যিমানে ডাঙৰ চোৱা নিজৰ এটা আত্মবিশ্বাসটো বাঢ়ি যায় ন'। তুমি কোৱাৰ দৰে কেতিয়াবা আমাৰ ভুল নাথাকিলেও মানে সেই হৈ যায়। আমি প্ৰত্যত্তুৰ দিবলৈ হ'লে আম মাৰ নিজৰ ওপৰত বহুত বেছি বিশ্বাস থাকিব লাগিব। আৰু লগতে তোমাৰ এনেকুৱা কেতিয়াবা হৈছে নে? যে আমি যেতিয়া স্কুলত আছিলো ধৰা আমাৰ ছাৰ বাইদেউ সকলে আমাক কিবা মানে এনেকুৱা ক্লাছত কেতিয়াবা মুখস ত' ধৰিছিল ন', এজন এজনকৈ উঠাই বা কেতিয়াবা কিবা মানে প্ৰশ্ন সুধিছিল, তেতিয়া আমাক আহ মানে যোনে পাৰো আমাক ক'ব দিছিল। কিন্তু কেতিয়াবা এনেকুৱা হয় যে আমি উত্তৰটো জানো কিন্তু আমাৰ নিজৰ ওপৰত আত্মবিশ্বাসে নাথাকে। এনেকুৱা লাগে এ, নহয় নেকি এইটো? নহ'লে কি হ'ব? কিবা কিবি। তেতিয়া মানে এ পিছত যেতিয়া লগৰ কোনোবা বেলেগ এজনীয়ে কৈ দিয়ে যে এইটোত এইটোয়ে হয়। তিত তিয়া বহুত বেয়া লাগে যে এইটোৱে টো এনচাৰটো আছিল, কিন্তু মই জানিও নক'লো। তেতিয়া বহুত বেছিয়ে বেয়া লাগে দিয়াচোন।
হয়, হয়। ঠিক কথা কৈছা আৰু অ, মানে মই ভাবো খেলা-ধূলাতো মানে আত্মবিশ্বাস লাগে দিয়াচোন, কাৰণ আত্মবিশ্বাস সকলো মানে সকলোতে লাগে আৰু। খেলটো আত্মবিশ্বাসটো মানে এনেধৰণে লাগে যে এজন মানে খেলুৱৈ আ মানে ভাল খেলে দে, কিন্তু উম, তেওঁৰ মানে দুখন বা এখন খেলত উ তেওঁৰ মানে এ মানে যি খেলৰ যি প্ৰদৰ্শন সেইটো অলপ মানে বেয়া হৈছিলে, কিন্তু উম কেতিয়াবা কেতিয়াবা মানে এনেও কোৱা হয় যে এ উম মানে কিছুমান মানুহেৰ আত্মবিশ্বাস টো বহুত তল পেলাব বিচাৰে মানে এ মানে খেলুৱৈবিলাকৰ মানে ডাঙৰ ডাঙৰ খেলুৱৈবিলাকৰ ওপৰতে ধৰা তেওঁলোকে দুখন বা এখন খেল যদি বেয়া যদি খেলে উম তেনেহ'লে উম তেওঁলোকক মানুহবিলাকে মানে বহুত কিবা কিবি কয় সেই তেতিয়া তেওঁলোকে আত্মবিশ্বাসটো সেই হুম মানে হেৰুৱাই যায় কিন্তু অ সেই খেলুৱৈজনী নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি আগুৱাই আহিব লাগে আৰু উম ভাল প্ৰদৰ্শন কৰি পেলাই তেতিয়া উম মানে দে হোৱাব লাগে আৰু তেতিয়া আত্মবিশ্বাসৰ মানে আত্মবিশ্বাসটো দেখুৱাব লাগে আৰু নিজৰ ওপৰত
হয় তুমি একেবাৰে ঠিকে কথা কৈছা দিয়া আচল সেনদ আমি মানে হক সকলো কথাতে আত্মবিশ্বাসটো বহুত বেছি প্ৰয়োজন ন ক'বলে গ'লে অ
এইটো মানে ক'ব বিচাৰিম মানে আত্মবিশ্বাস আৰু অহংকাৰ মানে কিবা পাৰ্থক্য আছেনে নে দুয়োটা একেটাই
নাই নাই আত্মবিশ্বাস আৰু অহংকাৰ দুয়োটা বহুত বেলেগ বস্তু দিয়াচোন কাৰণ আত আত্মবিশ্বাসত মানে নিজৰ ওপৰত এটা আত্মবিশ্বাসত আৰু শিকিবলৈ এটা ইচ্ছা লাগে কিন্তু অহংকাৰ জোনে কৰে ন সেই মানে এনেকুৱা দেখাই যে মই সকলো বিলাক জানোৱে মইনো কি নাজানো সেনেকুৱাতে দেখাইতো মানে একো এটা শিকিব নতুনকে যোনটো আমি জ্ঞান আহৰণ বুলি কওঁ নতুন এইটো তেওঁলোকে গ কৰিব নিবিচাৰেতো আত্মবিশ্বাস আৰু অহংকাৰ দু টা একে নহয়
হয় হয় দিয়া পিছে আজিৰ পৰা আজি মানে তোমাৰ পৰা বহুখিনি নজনা কথা জানিবলৈ পাৰিলোঁ আৰু পিছলৈও এনে কেতিয়াবা ঘৰত টাইমো মানে সময় উলিয়াই পাতিম দিয়া।
উম ঠিক আছে দিয়া ৰাখিছো নহ'লে আজি
উম দিয়া দিয়া